হেল্ল'!
হেল্ল'! অ' অ', হাই কি খবৰ?
মোৰ ভালে, তোমাৰ কি খবৰ?
আছো ৰবা! ভালেই, বাকী এনে কি কৰি আছিলা?
মই এনে। এনেই আছিলো ৰবা! পিছে অলপ বহি থাকোতে মোৰ টোপনি টোপনি ভাৱ হৈ আছিলে।
অঁ।
ভাবিলোঁ চাহ অকন খাই লওঁ।
অ'। এই গৰম খনতটো তুমি চাহ খাব পাৰিছানে? মইতো কিন্তু মানে এনে ঠাণ্ডাত খাও, গৰম দিনত ইমান এটা চাহ খাবতো নোৱাৰোয়ে।
অ' হয়, তেনেকে মানে অ' কেতিয়াবাটো কেতিয়াবা কেতিয়াবা খাও, যেতিয়া বহুত বৰকৈ টোপনি ভাব হৈ থাকে কিন্তু, কিছুমান কাম থাকে তেতিয়া চাহ খাও।
অ', মই মানে কে কেতিয়া--অ'কোৱা।
হয়, পিছে তুমি চাহ খাই ভাল পোৱানে?
মই চাহটো খাওঁ, কিন্তু ভাল পাওঁ বুলি কব টো নোৱাৰি মানে এনে খোৱা যায়, অভ্যাস এটা আছে। আৰু ঘৰৰ মানুহে চবে খাই যে, তেনেকে আৰু খোৱা যায়, ধৰা ৰাতিপুৱাও খালো। চাহটো নাখালে মানে একো, এ একো নকৰো যেন লাগে তেনেকুৱা এতিয়া অভ্যাস হৈ গৈছে, চাহ খাই খাই তাৰ পিছত ধৰা গধূলিও খালো। তেনেকে খোৱা অভ্যাস এটা আছে বাৰু! কিন্তু একেবাৰে যে ভাল পাওঁ তেনেকুৱাও নহয় আৰু। খাব লাগে বুলিহে খাওঁ।
হয়, সেইটো বহুত ভাল কথা। কাৰণ চাহটো, চাহ খালে আমাৰ মাইণ্ডটো ফ্ৰেছ হয়, আৰু আমি অ' সোনকালে কিবা এটা সিদ্ধান্ত ল'ব পাৰোঁ। অ' তেনেকে চাহৰ লগত আমি কেতিয়াবা, চাহৰ সলনি কফিও আ' তেনেকে খাব পাৰো বা কেতিয়াবা কেতিয়াবা কফি খাই ভাল লাগে। তেনেকে তুমি চাহ খাই ভাল পোৱা নে, কফি খাই বেছি ভাল পোৱা?
মই মানে কফি খাইয়ে ভাল পাওঁ, অ' মই বেছিকে কফিয়ে খাওঁ ধৰা অ' যেতিয়া ধৰা মোৰ বেছিকে টোপনিও লাগে। বা চাহটোতো দুই বাৰে খাম দিনত কিন্তু ক'ফিত টো মানে মোক লাগিবই আৰু। ধৰা অ' একজাম যেতিয়া মানে ওচৰ চাপি আহে তেতিয়া টোপনি ভাৱ লাগিলেও মানুহে কয় যে চাহ খালে ভাঙে বাট, মই কিন্তু কফিটোহে খাই ভাল পাওঁ বেছি। আৰু ধৰা কেতিয়াবা ৰেষ্টুৰেন্টত গ'লো বা তেতিয়াও মানে কফিটোহে মই- বেছি মানে, অ অৰ্ডাৰ দিওঁ মানে খাই এটা ভাল লাগে। এনেই তুমি কফিটো খাই ভাল পোৱা নে?
অ হয়, নিশ্চয় মই আহ- চাহ কফি বুলি ক'লে মই তেনেকে বেছি চাহটোকে বেছি- আহ, খাই ভাল পাওঁ, কাৰণ পতকে ঘৰতে আমি- অলপ সময়তে তৈয়াৰ কৰি ল'ব পাৰো, কফিটো- পাৰো, কিন্তু কফিটো তেনেক- কে বহুত কমকে খাওঁ, কেতিয়াবা কেতিয়াবা ৰেষ্টুৰেন্টত গ'লে- অৰ্ডাৰ দিওঁ। আ বন্ধু বৰ্গৰ লগত খাই ভাল লাগে। কিন্তু, তেনেকে ঘৰত নৰ্মেলি কফিটো খোৱা নহয়।
এনে এ এনেই মই মানে- কফিটোকে বেছি মানে প্ৰেফাৰ কৰো আৰু মানে- এতিয়া কফিটো খাই এটা বেলেগ সোৱাদ লাগে ধৰা। চাহ টো মানে খাওঁ, কিন্তু কফিটো আৰু বেলেগ এটা খোৱাদ লাগে। আৰু তুমি এনেই- কফি অহ ধৰা বহুত- কেইটা ভাগ আছে ন, ধৰা- ক'ল্ড কফি আছে তোমাৰ হট কফি আছে, তাৰে মানে কোনটো বেছি খাই ভাল পোৱা?
হয়, মই কফি খালে আঁ মই হত- কফিটোৱে বেছি আ খাই ভাল পাওঁ। কাৰণ, আমি যেতিয়া কফি খাওঁ- বা চাহ খাওঁ আমি ভাবো যে, চাহ খালে যাতে আমাৰ- মনটো ফ্ৰেছ ফ্ৰেছ লাগি থাকে, ত' মই আহ- হট কফিটোৱে বেছি খাবলে ভাল পাওঁ, তেনেকে তুমি কোনটো- আ আ খাবলে বেছি ভাল পোৱা হট কফি নে ক'ল্ড কফি?
মই মানে যেতিয়া তোমাৰ ঘৰত থাকো যে নিজে বনাই খাব লাগেতো, - সেইকাৰণে মই হট কফিটোৱে মানে বনাই কিনে খাওঁ, সেইটোৱে মোৰ ভাল লাগে। নিজে যেতিয়া বনাই খাওঁ তেতিয়া মানে মই হট কফিটো খাওঁ। আৰু যেতিয়া ধৰা ৰেষ্টুৰেন্টত গ'লো, তেতিয়া আকৌ মই কল্ড- ফিটো মানে খাই ভাল লাগে, মই তেওঁলোকে যেনেকে বনাই দিয়ে মই সেইকাৰণে তাত- এ ৰেষ্টুৰেন্ট বা বাহিৰত গ'লে মানে কল্ড কফিটোৱে খাওঁ আৰু। এনে- তুমি চাহ নিজে বনাই খোৱা নে মায়ে- বনাই দিলেহে ভাল পোৱা।
হয়, তেনেকে আ যিহেতু আমি ব্যস্ততা বৰ্তমান সময়ত- অ কলেজ থাকে আমাৰ আৰু নিজৰ কিছুমান কাম থাকে। ত' বেছিভাগ সময়তে মায়ে তৈয়াৰ কৰি দিয়ে, কিন্তু কেতিয়াবা কেতিয়াবা- মাৰ- মাৰোঁ তেনেকে সময় নহয়, তো নিজেই কেতিয়াবা কেতিয়াবা তৈয়াৰ কৰি লওঁ।
অঁ' অঁ' মই আকৌ হে- ই মোৰ মাৰ হাতৰ চাহকাপ খাইহে বেছি ভাল লাগে। মই নিজে বনালে সিমান এটা সোৱাদ নাপাওঁ মানে। বা ভন্টি হতেও যদি তেনেকে বনাই দিয়ে মই তেতিয়া মানে খাবলে ভাল পাওঁ। চাহটো মানে বেলেগৰ হাতৰেহে খাবয়ে মই ভাল পাওঁ, এতিয়া ধৰা অ মই যদি কলেজৰ অ ব্ৰেক টাইমতো যদি চাহ খাওঁ কেতিয়াবা। তেতিয়া মানে ভাল লাগে, বেলেগৰ হাতেৰে বনাই দিয়া তে, তাৰপিছত আকৌ মই তাৰপিছত আকৌ মই তোমাৰ আ লাল চাহ টো ইমান এটা ভাল নাপাওঁ, একো সোৱাদো নাপাও নাজানো কিয়, মানে আগতে খাইছিলো, এতিয়া মানে গাখীৰ চাহটো খায় খায় অভ্যাস হৈ গৈছে আৰু তাৰেই মানে সোৱাদটো পাওঁ সেইকাৰণে য লাল চাহটো এৰিয়ে দিলো, অকল মানে গাখীৰ চাহটোহে মানে খাওঁ।
হয়, নিশ্চয়কে তুমি আ তোমাৰো বহুত ধুনীয়াকে আ মানে কৈছা তুমি যেনেকে ভাল পোৱা, মই আকৌ তোমাৰ নিচ চিনাই অ বেলেগে চাহটো বনাই দিলেহে বেছি ভাল লাগে। তুমি যেনেকে কৈছা মোৰ মোৰ এটা কথা মনত পৰি গ'ল সিদিনাখন মই আ দাদাৰ লগত স্কুটি মোৰ স্কুটিখন চাৰ্ভিচিঙত দিছিলো, আৰু সেইটো সম ত, আহ বাহিৰত আহ ৰিম ঝিম অলপ নেৰানেপেৰা কৈ বৰষুণ দি আছিলে, ত' তেতিয়া হঠাতে তাৰে আ মানুহ এজনে মোক, আহ চাহ চাৰ্ভ অ চাহ দিব আহিছিল। সেইটো সময়ত সেই বৰষুণ দিয়া সময়ত কিন্তু মই সেই চাহ খাপ খায় বৰ আনন্দ পাইছিলো, আৰু আমি স সকলোৱে জানো যে বৰষুণৰ দিনত আ চাহকাপ খালে আমাৰ কিমান আবেগ জড়িত হৈ থাকে, মানে বৰষুণৰ সময়ত চাহ খোৱা আৰু মনটো সঁচাকে ভা ভালো লাগে।
তাকেই, তাকেই তুমি বৰষুণৰ কথাটো কৈ দিলা যিহেতু অ, বৰষুণৰ বতৰত অ আকৌ চাত টো খায় বেছি ভাল লাগে, চাহৰ লগত যদি আকৌ পকৰি বা তেনেকুৱা ধৰণৰ যদি চিঙৰাও থাকে তেতিয়াতো আৰু কবই নালাগে। এনে এনে মই কিন্তু আহ চাহৰ লগত যে কিছুমান মানুহে বহুত মানে অ চেনী দিয়ে মই সেই ইমান চেনী দিয়ে খায় কিনে ভাল নাপাওঁ মানে। অ, নৰ্মেল যিটো মানে অলপমান কম পৰিমানে যি তেতিয়া দিয়ে তেতিয়া মানে চাহৰ সোৱাদটো বেছি লাগে। আৰু যেতিয়া ধৰা অ, দোকান কিছুমানত খালে এ মাটিৰ অ, গিলাচ বা তেনেকুৱা ধৰণৰ কলহত যেতিয়া চাহটো দিয়ে তেতিয়াতো আৰু ক'বই নালাগে তাৰে সোৱাদটো মাটিৰ লগত অ চাহৰ সোৱাদটো মাটিৰ লগত মিলি আহি একেবাৰে বেলেগ এটা মানে সোৱাদ হয়। তাৰপিছত ধৰা কিছুমানে গাখীৰ চাহটোত অহ ইলাাইচি দিব। বা আদা দিব ত' তেতিয়া মানে এই গুণখিনি দিলে বা এই বস্তু খিনি দিলে মানে চাহৰ সোৱাদটোয়ে মানে বেছি বাঢ়ি যায়। ত' তেনেকেই মানে মই তেতিয়া যদি অ', সেনেকে যদি সদায় ঘৰত বনাই তেতিয়াতো মই সদায়ে খাই থাকিম। আৰু সদায়তো তেনেকে বনোৱা সম্ভৱো নহয় দিয়াচোন। আ', মানুহৰ ব্যস্ততাৰ কাৰণেও হওক বা কাম থাকে বা সদায় তেনেকে বনাবও ইচ্ছা নাযায়। কিন্তু, মই আ আ', তেনেকেহে খাই ভাল পাওঁ। মই, কেতিয়াবা ধৰা কলেজৰ পৰাও যেতিয়া চাহ খাম মই তেনেকুৱা দোকান বোৰতহে যাওঁ মানে চাহ খাবলৈ।
হয়। তুমি বৰ ভাল কথা এটা কৈছা। একেবাৰে মোৰ মনৰ কথাটোৱে কৈছা যে আ', চাহত ময়ো তোমাৰ নিচিনা চেনি বেছি হ'লে খাব নোৱাৰো। অ', অলপ কমকে চেনি দি চাহ বনালে মই বেছি খাই ভাল পাওঁ আৰু তেনেকে চাহত আদা দি দিলে। ইলাচি দি দিলে। সেইটো চাহ খাই বেছি ভাল লাগে। যিহেতু আমাৰ ঘৰত বহুত ব্যস্ততাৰ মাজত আহ, তেনেকে হৈ নুঠে তথাপিও আমি? ট্ৰাই কৰো আৰু মই ভাবো তেনেকে খালে আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল বুলি ভাবো আৰু আৰু এট এটা কথা মই তোমাৰ লগত শ্বেয়াৰ কৰিব বিচাৰিম। আহ', আমাৰ ঘৰত যেতিয়া আমি আমাৰ পৰিয়ালবৰ্গৰ লগত। চাহ খাব লও। তেতিয়া কিন্তু সকলোৱে মোৰ হাত হাতৰ চাহ কাপে খাই ভাল পায়। চবে বিচাৰে যে, তুমি চাহ বনোৱা ত' তেনেকে চাহকাপ ময়ে বনাওঁ আৰু চবকে মই দি ভাল পাওঁ। তেনেকে আৰু আমি চবেই একেলগে মিলি বহুত আনন্দৰে আ', চাহ খাওঁ তেনেকে আমি বেছিভাগ সময়ত আমি আবেলি টাইমত একেলগ হওঁ আৰু চবেই মিলি তেনেকে চাহ পানী খাওঁ।
উম', উম, অ', তুমি কৈছা যে তোমাৰ চাহকাপ চবেই ভাল পায়। এইবাৰ তোমালোকৰ ঘৰত গ'লে তোমাৰ চাহকাপ খামেই মই নিশ্চয়কে আৰু আবেলিৰ চাহ কাপটোৰ‌ সচাকে খাব লাগে মানে না নাখালে একো কামেই কৰিব ইচ্ছা নাযায়। এতিয়া আমাৰ ঘৰত আহ চবেই মানে চাহৰ পাগল। মানে চাহ কাপ নাখালে মানে কাৰো কাম আৰম্ভ নহয়, ধৰা দেউতাৰ টো লাগিয়ে থাকে। দেউতাই বহুত মানে চাহ খায়। এক ঘন্টাৰ মূৰে মূৰে তেনেকে লাগি থাকে। কিন্তু সেই এইটো মানে ইমান চাহ খোৱাটো মানে ভাল নহয়। আমি কৈয়ে থাকো যে ইমান চাহ খাব নালাগে। যিহেতু তাতে বেচি চেনী থাকে, আৰু এনেও দেউতাহঁতে মানে চেনীটো বেছিকে খাই ভাল পায়। ধৰা চেনি বেছি খালে মানুহৰ চুগাৰ হয় বা ডায়েবেটিছ হয় তেনেকুৱা ধৰণৰ বহুত ধৰণৰ বেমাৰ হয়। ত' দেউতাক কৈ থাকো যে ইমান চাহ খাব নালাগে, ধৰা বেমাৰ হব। পাৰে। কিন্তু কথা নোখোনে যিহেতু বহুত মানুহ তেনেকুৱা আছে। ধৰা চাহৰ মানে নিচা লাগি যায়। বেছিকে চাহ খাই খাই। মানে একো বস্তু নাখালেও তেওঁলোকক চাহটো লাগিবই, এতিয়াতো দেউতাক ড-ডক্তৰেও কৈ দিছে যে বেছি চাহ খাব নালাগে কিন্তু কাৰো কথা নুশুনে মানে। চাহটো খাবই আমাৰ ঘৰত মানে তোমাৰ কি হয় অ গোটেই কেইজনক মানে চাহ লাগিবই অ' কফিতটো অকল মইহে খাওঁ মোৰ মানে ভাল লাগে কিবা এটা কফিটো মানে কফিটোৰ যিটো ফ্লেভাৰ বুলি কয় তোমাৰ সেইতো মানে মই বহুত বহুত ভাল পাওঁ, ত' মই কেতিয়াবা নিজে পাৰিলে যাই কিনে কফিটো আনো মানে কোনোবাই খাওক বা নাখাওক মই খামেই, তাৰপিছতো মই এতিয়া তোমাক মই ক'লোৱে যে কেতিয়াবা ৰেষ্টুৰেন্টত অ বন্ধু বান বান্ধৱীৰ লগত যদি মই যাওঁ তেতিয়াও কিন্তু মই কফিটোৱে মানে প্ৰিফাৰ কৰো মানে কফিটোয়ে মানে মোক আগত লাগিব, তাৰ লগত কফিৰ লগত মানে যি তুমি ভাল পোৱা আৰু সেইটো মানে কিবা এটা অ' খাওঁ আৰু লগতে আৰু তেনেকে আৰু
হয় নিশ্চয় তুমি যেতিয়া সময় পোৱা নিশ্চয় মোৰ ঘৰলৈ আহিবা মই নিশ্চয় তোমাক চাহ বনাই খুৱাম। আৰু তুমি যিটো কৈছা যে চাহ খোৱাতটো অ ভ্যাসত পৰিণত হৈছে সেইটো আচলতে কৰিব নালাগে যিহেতু তাৰ পৰা আমাৰ বহুত খিনি আহ অ বেমাৰো হ'ব পাৰে বা স্বাস্থ্যৰ কাৰণেও বেছি ভাল নহয়। ত' সেইটো আমি অভ্যাসত পৰিণত কৰিব নালাগে, এনে মাজে সময়ে সেইটো আমি খাব পাৰো আহ সেইটো আমি আহ আহ' মানে কৰিব পাৰোঁ কিন্তু অভ্যাস হোৱাটো মোৰ মতে ভাল কথা নহয় আৰু আজি তোমাৰ পৰা বহুত খিনি আহ জানিব পাৰিলো অ কফিৰ বিষয়ে, চাহৰ বিষয়ে